হেল্ল্'
অ। কি কৰি আছে?
এই আছোঁ দিয়া সেই ভাত পানী খালোঁ। খাই আজৰি হৈ, পেলাই অকণমান বহিছোঁ।
অ', মই এই কিতাপ এখন, অ মোৰ ভালে। মই শুৱা আগ গত মানে কিতাপ এখন পঢ়োঁ।
আচ্ছা,
উম এই টো নতুনকে মই নিয়ম এটা কৰিছোঁ। মানে এনেই আগতে কি হয়। কিতাপ-চিতাপবিলাক কিনাৰ অকণমান চখ আছে। ছেবাৰু হা এই যে কিতাপৰ যে গোন্ধ এটা থাকে কেনাহত, মানে পাত কৰ। সেই গোন্ধটো মানে মই বৰ ভাল পাওঁ। নতুন কিতাপৰ। অ আৰু কিছুমান কিতাপ পঢ়িব ভালো লাগে। ত' সেই হিচাপ কত মই আৰু মোৰ লগৰজনী মিলি পেলাই মই কিনিছিলোঁ।
অ',
তাৰ পিছত আৰু কিনোতে কিনোতে, সেই থৈ দিওঁতে দিওঁতে, কেতিয়াবা এখন পেজ পঢ়া হয় ', কেইখন, কেতিয়াবা দুখন পেজ পঢ়া হয়, তেনেকে কৰোতে -কৰোতে বহুত টাইম হ'ল পঢ়া তেনেকে হোৱাই নাই কিতাপ জমা হৈ -হৈ একেবাৰে, উ', উ', -উ', ওখ হৈ গৈছেগে। হ হ অ তাৰপিছত কাৰণ মই ভাবিছোঁ নাই, এইটো বছৰ, আধা হ'লেও, অকমান- অকমানকে হলেও অলপ- অলপ পঢ়িব লাগিব, এ', এনেই মই ইংলিছৰ পাই আৰম্ভ কৰিছো, কিন্তু অসমীয়াৰো সৰু কে এখন - দুখন, কিতাপ আছে ৰাখিছো আৰু পুৰণা -অসমীয়া কিতাপো আছে, দেউতাহঁতে পঢ়া। ত, ' সেইখ মই ', ভাবিছোঁ প্ৰথমে এইখিনি নিজৰখিনি শেষ কৰি, লাহে- লাহে কি অলপ সেইফালে চিফ্ট হম বুলি ভাবিছো আৰু তেনেকে এ হে হে হে অৰ তাকে এ এতিয়া আৰম্ভ কওক
থাকিলে খুব ভাল কিতাপ পঢ়া কিছুমানৰ ডায়েৰী লিখা অভ্যাস থাকে নহয়
হয় হয়
মোৰ সে', বেলেগে পঢ়ি থকা দেখিলেচোন, চখটো লাগে কিতাপখন উলিয়াই আনো উলিয়াই আনি দুই চাৰিটা পেজ পঢ়াৰ পিছত আও মই বোলো নোৱাৰো দেই পঢ়িব সামৰি সুতে থৈ দিওঁ
অ অ তেনেকুৱা হয় টোপনিটো বেছিকে আহে তেতিয়া
নাজানো মই আগৰ পৰাই মানে আমাৰ, মোৰ বাইদেউহঁতেও পঢ়ে, যথেষ্ট কিতাপ। মোৰ দেউতাও আগতে পঢ়িছিলে। কিতাপ, বহুত কিতাপ আছে মানে দেখি, সিলে তুমি লাইব্ৰেৰীন বুলিয়ে ক'বা, কিন্তু মানে কিন্তু মই মানে টো', মোৰ চখ নাই সেই, এখনহে মই কমপ্লিট কৰিলোঁ, আৰু মানে পঢ়ি কিবা ভাল লাগে। লে মোৰ সেইখন, মানে পঢ়িলো এখনেই পঢ়িছোঁ এ ৰবা নামটোোৱে পাহৰি থাকিলো ৰীতা চৌধুৰী আছিলে কিতাপখন নামটো মই দেওলাং খুৰি আছিলে হ'বলৈা কিতাপখনৰ নাম উ সেইখন কে কিতাপখনহে পঢ়িবোৰ ভালাগিলে সেইকাৰণে পঢ়িলোঁ বাকী আজিলৈকে এখন কিতাপ াপো মানে মই মানে হাত দিছো কিন্তু সেই এটা দুটা পেজ পঢ়াৰ পিছত আৰু মই নোৱাৰো আৰু পঢ়িবও সামৰি সুতৰি থৈ দিওঁ
কৰিলে নেকি
গোটেইখন কমপ্লিট কৰিছিলোঁ আজি দুবছৰমানৰ আগত তেনেকৈ উম অ উম সেইখন কিবা পঢ়োঁতে পঢ়িব মন গ'ল
অ মই ময়ও ট্ৰাই দিম ৰ'ব
কিতাপখন কিন্তু বহুত ডাঙ মই দেখিয় মানে মই ভাবো নোৱাৰোঁঢ়িব তথাপি ব পঢ়াৰ পিছত দেখোন জানিবৰ কাৰণে আৰু মন গৈ আছিলে কি হ'ব কি হ'ব সেই তাৰিছত চাহ পঢ়ি দিলো সেইখনেই যে জীৱনতকো মানে সম্পূৰ্ণ কৰিছোঁ আৰু
উম হোম হোম হোম উম উমমম ঠিকে আছে নাই মই হ'ল কেইদিনমান উ চাগে অ যোৱাটো সপ্তাহৰ কথা নেকি অ মই ভাবিলো নাই আজি অকলে আছো অলপ ধুন প এ ধুন চ কাপ বনাই ল'লোঁ আৰু বাহিৰত অলপ অলপকে বৰষুণো পৰি আছিলে তাৰছত একাপ বনালোঁ আদা দিয়া। তাৰপিছত আৰু কিতাপ খিনি সন্মুখতে ওলাই পেলাই, বিচনাত একেবাৰে বহলাই লৈছোঁ, আৰু যিখনে মন যায় আৰু হাত দি পেলাই, সেইখন এখন উঠালোঁ। উঠাই পেলাই মই পঢ়িছোঁ মইতো ভাবিছিলোঁ যে উ নোৱাৰিম চাগে আৰু। বৰ বেছি দুই তিনি। পিছ মানে যাব। চাগে তাতকে বেছি নহব, হয়তো টোপনি আহিব নহয়তো বতৰো বৰ। ভাল হৈ আছে। দিলে তাৰ পিছত দেখি। মাতিছো নাই মই ভালে খিনি পঢ়োঁতে পঢ়োঁতে মই কেতিয়া। পঁচিছৰ পৰা ত্ৰিশটা পেজ। পঢ়ি দিলোঁ মই তো গমেই নাপাওঁ। তাৰপাছত হঠাৎ যেতিয়া। চেপ্টাৰ এটা শেষ হৈছে তেতিয়াহে, মোৰ মানে ধ্যানটো গৈছে যে, অ'! মই দেখোন পঁচিছৰ পৰা কমেও ত্ৰিশ এখনমান পেজ পঢ়ি দিলোঁ মানে এটা চিটিঙতে। এ এই তাৰপিছত তো ভাল লাগিলে পঢ়ি। ভাবিছোঁ অ', ইমানো বেয়া নহয় আৰু মানে এটা কথা মই কি লক্ষ্য কৰিলোঁ অ', যে সেইখিনি সময়ত যিখিনি সময়ত পঢ়ি আছিলোঁ, মানে মোবাইলটো লৈ কেতিয়াও মন যোৱা নাছিল মানে। এনেই হয়, সাধাৰণতে মোবাইলটোলে মন গৈ থাকে ন'।
অ', মানে কি হয় মোবাইলটো কিবা এডিক্টেড টাইপ হৈ যায়, ন', চাই থাকিলে চাই থাকিব মন যায়, কিন্তু। তুমি যদি হেবিটটো এৰি দিব। পাৰা নহয় এদিনমান, দুদিনমান কিন্তু তেতিয়া আকৌ মন নাযায়। মোৰো সেই মাজতে তেনেকুৱা হয়, মানে মাজতে মোবাইলটো নাচাও বুলিয়ে নাচ। চাওঁ বুলি মানে কিবা কিবি কিতাপকেইখনমান মানে পৰীক্ষাৰ কাৰণে পঢ়িছিলোঁ। আৰু মানে, উম অ'। কিবা অলপ সেই তাৰ ওপৰতে জেনেৰেল নলেজ এনেকুৱাবিলাকো অকণমান চাওঁতে চাওঁতে মানে বেলেগ বিলাক চাব মন নগ গৈছিল আৰু এই ধৰা, ছ'চিয়েল সামাজিক মাধ্যমত যিবিলাক ওলাই থাক কে আৰু সেইবিলাক চাব মন নগৈছিলে, যেই পৰীক্ষাটো শেষ হ'ল। তাৰ দুদিন মানৰ পিছৰ পৰাটো আক কৌ আৰম্ভ হৈ গ'ল, এতিয়া দেখোন কিবা ম'বাইলটো কিবা এডিক্টেড টাইপ, মানে অকনমান নাচালেই নহয় মানে এনেক কুৱা হৈ আছে। সেই অভ্যাসতটো কেনেকে এৰোঁ এতিয়া মানে সেই সেইটোৱে ভাৱি পোৱা নাই।
মোৰো তেনেকুৱাই হৈছিলে, মানে একমাহ মানৰ আগত মই মানে লক্ষ্য কৰিছোঁ, খুব মানে বহুত এনেকুৱা লাগেই যেন, পুৰা গোলাম হৈ গৈছোঁ আৰু একেবাৰে ম'বাইলৰ, অ', তেনেকুৱা নিচিনা একে, নিচাযুক্ত নিচিনা কিবা এটা মই মানে অনুভৱ কৰিলোঁ, তাৰপিছত মই ভাৱিলো কিয় এনেকুৱা হৈছে? নাই, এই আমি যেনেকে, ফাষ্টিং কৰোঁ ন এ, এদিন লঘোনে দিওঁ বা ইণ্টাৰমেটেন ফাষ্টিং যিটো কৰোঁ, বাত মই ভাবিলোঁ যে অকল খাদ্যৰে ফাষ্টিং কেলেই কৰিব লাগে? ন' ম'বাইলৰ ফাষ্টিং হৈ যাওঁক এইবাৰ। অ', ত' সেই-সেইকাৰণে মানে মনলে কিতাপ খিনিৰ কথাই মনত পৰিলে, তেনেকে তেনেকে এইবিলাক মানে চব লাহে লাহে হৈ আছে, একমাহ ধৰি এইবিলাক চিন্তা চৰ্চা হৈ আছে মানে আৰু লাহে লাহে। অ' মানে এনেকুৱা হয় যে পতককে কিবা এটা ভাবিলে, পতককে কামটো কৰাও নাযায় যায় ন, অলপ বহুত মগজে ভাৱে, এই বহুত বছৰৰ হেবিট যিহেতু।
কাইলে এইটো কৰিম কাইলে সেইটোক কৰিম, কিন্তু যেতিয়া আকৌ ম'বাইলটো হাত পৰে, এহ্, কৰিম নহয় সময় আছে নহয় অলপ পিছত এনেকে এনেকে যাওঁতে যাওঁতে মানে ৰাত হয়ে গৈ
সময় কেনেকে পাৰ হৈ যায় গমেই নাপায়। অ', সেই-সেই তেনেকেই তাৰপিছত মই ভাবিলো এ নাই নহব এনেকে নহব এনেকেতো কেতিয়া একমাহ গুচি গ'ল হল আৰু বছৰতো তেনেকে গুছি যাব আ এনেও দুবছৰ বৰ মান গ'লেই মোৰ কিতাপ খিনি কিনা জানে নে দুবছৰ মান গৈছে ধেমালি, কিতাপ কিনি পেলাই এনেকে দুবছৰ পেলাই থৈছো, হয় দিয়ক বেয়া লাগে আও একেবাৰে তেনেকুৱা হ'লে আমাৰ ছবৰে মোবাইল
কৈছে তাকে মানে ভাল বস্তু তো শিকিছোঁ যদিও মানে সময়ো অপব্যয় বহুত হৈছে।
হয়, হয়, হয় সেইটো হয়। আৰু আজিকালি মানে চবে কয় সময় নহয় কিবা নহ হয় কিন্তু মই এতিয়া ভালকে বহুত সময় যায় অ', বহুত সময় যায় ক'বই নোৱাৰো সেইটো বস্তু লক্ষ্য কৰা হৈছে। তাৰপিছত ভাবিলো নাই অকমান আৰু কিতাপ খিনি মানে আলমিৰা চালমিৰা থৈ দিলে ইমান চকুত নপৰে। ত' মই কি কৰিছো যোৱা কালিৰ পৰা গোটেই কিতাপৰ দম যিমান খিনি আছে আৰু অ', টেবুলত আনি পেলাই থৈ দিছো। এতিয়া মোৰ চকুত পৰি থাকে নহয় এ, কেতিয়াবা উঠি গৈ উঠি যাওঁ নহয় কিবা এটা কাম কৰিবলৈ বা কিবা তেতিয়া আহি সাত খন মানে কিতাপৰ ওপৰতে পৰে।
উম, বুজিছ' নিজৰ মন মন মনটো মগজুৰ মাজত কাজিয়া মানে ব লগাইছা আৰু মানে বোলে মই পঢ়িম মই মোবাইলে চাওঁ ঠিকে কৰিছা, মইও তেনেক কাই কিবা এটা কৰিব লাগিব।
অ', তাৰ পিছত সেই হাতখন লাগ এ, আৰু কি তাপকেইখনৰ কাৰণে মৰমো আছে। বাৰু সেই হাত খনো লাগিছ তাই চকুৰে দেখাক পাওঁ মৰমো আছে যিহেতু তাৰপিছত সেইটো হিচাপতে এক দুই পেজ পঢ়াই যায় আৰু আৰু কিবা সেনাখন পঢ়ি খুব ভাল লাগে
মই সেয়াই কৰিব লাগিব বুজিছা মইও মানে হেৰিতটো আলমাৰী ভিতৰতে ভৰাই আছিল তাৰ মানে কি হ'ল এই কিবা কৰোঁতে মানে গ্লাছখন ভাগিলে হেৰি যোনটো মানে ৱড্ৰপ তৰ হেৰিটো কি কয় যিটো মানে কিতাপবিলাক থোৱা বুক চেল্ফটো আৰু এই গিলাজখন ভাঙা সেইকাৰণে মানে মায়ে কি কৰিলে এই আলমাৰীৰ ভিতৰতে এনেকৈ ভৰাই থৈ দিলে তেতিয়া আৰু দেখা নোপোৱা হোলো এনেগ্লা পিছৰ পৰা দেখা পাই থাকে এতিয়াতো আৰু দেখা নাপাম ন সেইকাৰণে এতিয়া মানে ভাবিছো তুমি কোৱাটো নিচিনা তেনেকে আনি পেলাই টেবুলৰ ওপৰতে থৈ দিব লাগিব আহা যোৱা সৰুতে দেখিম নহয় এদিন সি মন নাযাব দুদিন দেখি মন নাযাব তিনিদিনটো মন যাব হিহিহি
এদিন মোৰ কি হৈছিলে অ সেইটো সেইটো মানে এদিন কি হৈছিল পিছলৈ এদিন মানে বৰকে মন গৈছিল হা যে পঢ়ো কিবা এখন আনিছো ইমান পঢ়ো মানে তাৰ পিছত মই সেইখিনিক ক'ত থলো মোৰতো মনত পৰা নাই কাৰণ হল ন হুম হুম মই ডিভানতেই থলো নে ৱড্ৰপতেই ক'বাত আছে মই মানে সঠিককে মনত পোৱা নাই কথাটো তাৰপিছত মানে সেই বা এনে বাহানা এটা পাই গ'ল নহয় যে অ মনত পৰা নাই কিবা ত সেনেকে থাকি থাকি থাকি গ'ল আৰু বস্তুটো তাৰ পিছত পিছতে গম পাইছো অ এইটো বস্তুতটো মোৰ থাকি গ'ল। তাৰপাছত মই বিচাৰিলো সেদিনাখন।। এইখন বিচাৰিম বুলিয়ে বিচাৰিলোঁ আও বিচাৰতে দেখিছো অ চকু সন্মুখতে আছে। সেই আলমিৰাটোতে চকুহে যোৱা নাই দেখিছো।। মই ভাবি আছোঁ ডিভানত প্ৰথমে আকৌ মই ডিভিজন।। তাতেই চালো। অ তাৰপিছত।। সেই আলমিৰাৰ ভিতৰত সোমাই থকা কাৰণে মানে সেই বস্তুতটো আ়ৰহৈ থাকে। তাকে, আ চকুৰ আগত আছে যদিও মানে নহয় গে অ এইটো।। কথাত। সেই টো বেয়া হৈছে।। নাই ওলায় অনাই ভাল হ'ব।। ধৰি ওলাই আনি সন্মুখতে থৈছোঁ কালি পঢ়িলো। তাৰ পিছত সেইদিনাখন যে আৰম্ভ দিছিলো চাহ খাইছিলো বুলি যে।। কৈছোঁ সেইদিনাখন মই অকল।। এখন কিতাপেই নহয় মই চাৰিখন কিতাপ পঢ়িলোঁ।
বাহ' একেলগতে মানে হেৰিটো চাগে ইমান বেছি নাছিল? নে
অ ন নাই পেইজ। পেজ মানে চেপ্টাৰ বেছি।। নাছিলে চেপ্টাৰ সেই পঁচিছৰ পৰা।। ত্ৰিশখন পেজে আছে।। ছিলে আৰু এখন কিতাপ বহুতে চমু আছিল।। আছিলে। ৰাইটাৰজনে মানে বহুত।। চুটি আৰু ধুনীয়াকে লিখিছে। দিলে এছ চামাৰী নিচিনাকে লিখিছিলে বস্তু কিছুমান উ মানে পই পদ্য নিছ কিনা নয়।। হয় অ মানে যে কিবা থ্ৰিলৰ বা।। কিবা। তেনেকুৱা নিচিনা নহয় আহ ত' মানে সেই।। ত' সেইকাৰণে পিত পিত কে হৈ গৈছিলে আৰু পঢ়িবলৈও ভাল লাগি লাগিছিলে আৰু সেইকাৰণে।। ত্ৰিশ খনমানান হ'ল, আৰু এখন কিতাপৰ পোন্ধৰ খন মান পঢ়িলো। ঠিক তেনেকে আৰু এখন কিতাপৰ বিছ খনমান পঢ়িলোঁ ত' তেনেকে মিলাই পেলাই মই কমেও চাৰি খনগি। পঢ়িছোঁ আৰু মানে, প্ৰপাৰ মানে মাৰকাৰ লৈ পেলাই বহিছো মানে
বা।
তেনেকুৱা আৰু হয় দিয়া এতিয়াও সেই মাৰ্কৰ লৈয়ে বহি আছো।
হাইলাইট কৰা নে কি কৰা।
কিছুমান আপোনাৰ বানান বা কিবা মিনিং বা ইম্পৰ্টেণ্ট কিছুমান লাইন
বুজিছো অ হয় দিয়া বিচাৰি ফুৰিব লাগে কেলেই। কেতিয়াবা কিছুমান ন, কিছুমান কিতাপতে থাকে
উম উম উম এইটোৱে আৰু।
বাৰু। হ'ব দিয়া বাৰু জনালা ভালেই হ'ল ময়।
অ হয় দিয়ক হয় দিয়ক ঠিকেই ঠিক আছে মই এইখিনি ফিনিচ কৰি লওঁ, তেতিয়াহলে ন আকৌ কথা পাতিম আৰু আপুনিও জনাব কেতিয়ালৈ আৰম্ভ কৰে অ অ অ। ঠিক আছে দিয়ক ৰাখিছো